হেল্ল'?
হেল্ল' অ, ক।
কি কৰিছ?
এ ভাত খাই এনেই আছোঁ, তই?
ময়ো এই এনেই ভাত খাই মেলি বহি আছোহি আহিলৈ বাহিৰতে।
অ অ হেৰি, এইটোকে বেলেগ তই, ঘৰত ভাল নহয়।
ভাল ভাল ভাল তহতঁৰ আইতাহতৰ ভাল নে
অ আইতাহত ঠিকে আছে বাৰু এতিয়া
অ সেইদিনা মানে মই হৈ শুনিছিলো ককাৰ গা বেয়া হৈছিলে বুলি ভাল হৈছে নে
অ ভাল হৈছে এতিয়া ভাল হলগে ডাক্তৰ দেখালে
অ অ অ তাৰ পা অকণমান ভালকে চোৱা চিতা কৰিবলৈ কবি বা এতিয়া অকণমান বয়সটো বাঢ়ি আহিছে নহয়
অ সেইটোৱে সেইটো কাৰণে ডক্টৰক দেখুৱাই আকৌ মেডিচিন খিনি লোৱাৰ পৰা ভাল হৈছে নার্ভৰ প্ৰব্লেম আছে যে
তাকে ধৰ ন মাহঁতে চাগে গুৰুকুল ওলাই আহিব নোৱাৰে ন সেই দুজোৰ সৈতে
অ সেইটো কাৰণে ঘৰত মানুহ এটা নাথাকিলে দ দিগদাৰেই হয় মানে পুটুককে এবেলা গা ভাল হলে এবেলা বেয়া যে
অ অ বুজিছো বাৰু তেনেই তো তাকে নাই নাই মই হো তলত আছো তাৰপা হেৰি কথা কথা কথা এটা শুনচোন মোক অকমান সহায় এটা কৰিবি নেকি বাৰু
কি কথা ক
তাৰপা এই শুন মানে আমাৰ মানে এতিয়া ইন হেৰিয় ইণ্টাৰ কলেজ মানে ইণ্টাৰ কলেজ মানে হেৰিৰ এখন এচ এ কম্পিটিচন পাতিছে তাৰপা তাত মা তাত মানে তোৰ টপিক কেইবাটাও দিছে দেই
উম
তাৰপা টপিক গিটা মানে তোৰ আছে এনে এ তোৰ তোৰএনেকুৱা আছে মানে বৰ্তমান সময়ত নাৰীৰ স্থান বা ভূমিকা তাৰপা তোৰ ছেকেণ্ড টপিটো আছে কিবা সাংস্কৃতিক কিবা সেই বিষয় এটাৰ ওপৰত লিখিব দিছে তাৰপা তোৰ থাৰ্ড খাদটো পিকটো মানে তোৰ হেৰি এইবোৰ এই মানে আ আগৰ দিনৰ মানে হেৰি এই কি বুলি কয় এই মানে মানে মানে আমাৰ ভাৰতৰ মানে হেৰিবোৰ কেনেকুৱা আছিলে সংস্কৃতি ৰীতি নীতি এইবোৰ যে তাৰ বিষয়ে মানে অকমাণ কিবাকিবি লিখিব দিছে দেই তাৰপিছত মানে অ তাৰপিছ মই মানে এতিয়া ভাবিছো মই এই নাৰীৰ ওপৰতে লিখো নেকি বৰ্তমান সমাজত নাৰীৰ ভূমিকা বা স্থানৰ ওপৰতে বেয়া হব নেকি বাৰু
নাই নাই এইটো একদম বেষ্ট পইন্ট মানে এতিয়া হেৰিটোলে চাই মানে কাৰণ আগতকে এতিয়া নাৰীৰ উপস্হিতিটো টো মানে উন্নত হৈছে ন এইটো একদম বেষ্ট টপিক তই এইটোত মানে বহুত লিখিব পাৰিবি
সেইটোকে মানে মই কেলে গৈছো এতিয়া মানে মোৰ মানে মই কাৰোবাক ফোন কৰি আলোচনা কৰিবলৈ মোৰ কোনো নাই মানে মই সেইটো কাৰণে ভাবিছিলো অ মানে এতিয়া তোৰ লগতো কৰিললো কাৰনে তইও তো অকণ মোক ক'ব পাৰিবি ন এতিয়া তোৰ যিয়ে যিয়ে নহওক তোৰ এতিয়া হিষ্টৃ হিষ্টৃ তই আছই বাৰু অকমান মোক অকণমান তাৰ বিষয়ে অকণমান কে হেৰিও দিব পাৰিবি
অহ
তৰ মানে সেইটো কাৰণে বলো দুইজনী আলোচনা এটাকে কচোন যাতে মই অকমান ভালকে লিখিব পাৰো মানে মই ভাবিছো মানে এতিয়াতো আগৰ দিনতটো মানে নাৰীৰ মানে, থান বহুত তলত আছিলে। জানয় নহয় নাৰীৰ স্থান মানে কেনেকুৱা আছিলে, আৰু মানে তেতিয়া আগৰ দিনত, তো ধৰি ল', মানে নাৰী মান -মানে আমাৰ হেৰিয়ৰ সমাজৰ পুৰুষসকলে মানে নাৰীক তেওঁলোকৰ তলত চলাব বিচাৰি আছে। যে মানে কিন্তু বৰ্ত, বৰ্তমান সময়ত আমাৰ ভাৰত চৰকাৰে যিবোৰ হেৰি চৰকাৰে আইন উলিয়াই মানে আইন প্ৰণয়ন কৰিছে, তাৰ জৰিয়তে মানে আমাৰ নাৰীসকলে মানে নিজে -নিজৰ মানে হেৰি নিজৰ পৰিচয়, তই উলিয়াই লৈ মেলি আগবাঢ়ি যাব পাৰিছে এতিয়া বৰ্তমান সময়ত। তোৰ ধৰি ল', - এতিয়া ধৰি ল', যেনিবা আগতে আমাৰ নাৰী সেই নাৰী সমাজটোক মানে তলত ৰাখি সিহেতি পুৰুষসকলে, যি কয় তাক কৰিব লাগিছিলে, ভিতৰ ঘৰৰ ভিত, থকা ঘৰৰ অকল কাম বন মানে কৰি ক'ত বা মানে ল'ৰা -ছোৱালীক এনেকে চোৱা চিতা কৰা, সেইবোৰেটো কাম আছিলে ন', অ, - তাৰপিছত এতিয়া মানে সমাজৰ নাৰীক মানে এতিয়া নাৰীয়ে নিজৰ, পঢ়া -শুনাৰ লগতে মানে ঘৰখনো চলাই লব পৰাকে, মানে নিজৰ দক্ষতাটো মানে আজিকালি আজি আজিৰ দিনত চৰকাৰে মানে সেইটো নাৰীক সুবিধা কৰি দিছে।
অ ', এইখিনি কথা লিখিব পাৰিবি এইখিনি লিখিলে ভাল হব মানে তই এনেকে লিখিব হেৰি আগৰ কথাখিনিৰ পৰা আনি মানে বৰ্তমান সময়ত কেনেকুৱা আছে যে আগতে নাৰীৰ মানে পৰিস্থিতি বহুত উথান - পতন ঘটিছিলে সেইখিনি প্ৰথমতে লিখি পেলাই,
উম -উম তাকে। মই সেইটোকে লিখিম বুলি ভাবিছোঁ, তাৰপিছত আৰু কেইবাটাও মানে পইণ্ট আছে তোৰ ধৰি ল', আগতে হেৰি আগৰ দিনত তোৰ হেৰি মহিলাসকলক তোৰ হেৰিয়ত যাব দিব নিদিছিলে মানে ধৰি ল, ' পবিত্ৰ ঠাই যেনে নামঘৰ এনেকুৱাই পবিত্ৰ ঠাইত মানে যাব দিব নোৱাৰি নিদিছিলে মানে, যদি তাত যায় ন', সেইখিনিতোটো তেতিয়া সেই যলৈকে যায় তেহেতি হেৰি চোৱা বস্তুবোৰ তেতিয়া অস্পৃশ্ বুলি কৈছিলে। আগৰ দিনত। কিন্তু, কিন্তু এতিয়াতো তেনেকুৱা নহয়।
এতিয়া তেনেকুৱা নহয়, একেবাৰে নহয় এতিয়া মানে সমাজখন শিক্ষিত হয়, পোৱাৰ লগে- লগে মানে মানুহৰ চিন্তাধাৰা খিনি মানে বহুত উন্নত হ'ল, নহয়।
উম -উম -উম -উম সেইটোৱে এতিয়াতো নাৰীয়ে, নাৰীসকলে পুৰুষসকলৰ লগতে একেলগতে খোজকাঢ়ি যাব পৰা সক্ষমতাটো আহি পৰিলে এতিয়া।
অ', সেইটো হয়।
সেইটোকে মানে, মই, এতিয়া মানে মই এইটো টপিক কে লিখিব মানে মই বহুত বেষ্ট বুলি ভাবিছো মানে।
অ ', আৰু কেইটামান আৰু কেইটামান টপিক এড কৰ চোন বাৰু ইয়াত এনে আৰু কি কি ভাবিছ বাৰু কচোন?
মানে মই এনেকে ভাবিছো, মোৰ আৰম্ভণিটো মই এনেকে লিখিম ভাবিছো দেই, শুনিবি বৰ্তমান সমাজত নাৰী, - দিয়ে এক গুৰুত্বপূৰ্ণ আৰু সন্মানজনক স্থান অধিক, কাম কৰি আছে, আগতে নাৰীক মূলত ঘৰুৱা- কাম কাজৰ মাজতে সীমাবদ্ধ কৰি ৰখা হৈছিলে। কিন্তু আজিৰ- যুগত তেওঁলোকে, শিক্ষা, চিকিৎসা, বিজ্ঞান, ৰাজনীতি, ক্ৰীড়া, ব্যৱসায়, সাহিত্য আদি সকলো ক্ষেত্ৰতে দক্ষতা আৰু যোগ্যতা পৰিচয় দিছে। তো এনেকে মানে প্ৰথমৰ আৰম্ভণিটো লিখিব লাগিব।
অ এইখিনি লিখিবি নহয়, তাৰ পিছত লিখিবি যে, আঁ, প্ৰাচীন কালৰ পৰা বৰ্তমান সময়লৈকে নাৰীৰ পৰিস্থিতিৰ বহুত উত্থান, ‌ সমাজত নাৰীৰ পৰিস্থিতিৰ বহুত উত্থান পতন ঘটি অঁ, ঘটা দেখিবলৈ পোৱা যায়। এনেকে লিখিবি মানে উত্থান পতন নৰ কথাটো লিখিবি, কাৰণ মানে, কি হ'ল আদিম যুগত মানে নিম্ন পৰিস্থিতি আছিলে যদি মধ্যযুগত অকণমান বাঢ়ি গৈছে, ‌আকৌ আধুনিক যুগত মানে ইয়াতকৈ বাঢ়ি গৈছে, তেনেকে মানে উত্থান পতন ঘটি আছে ন, এটা, এটা বছৰত বাঢ়ি গ'লে এটা বছৰত কমি যায়। সেইটো কাৰণে এইটো কথা লিখি দিবি মানে।
তাৰপিছত মই আৰু আৰু অকমান লিখিম‌ বুলি ভাবিছোঁ দেই শুনিবি। অ' বৰ্তমান যুগত নাৰীয়ে সমাজৰ মানে, এনেকে লিখিম বৰ্তমান বৰ্তমান যুগত নাৰীয়ে সমাজৰ এক অবিচ্ছেদ্য আৰু শক্তিশালী অংশ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে।
অঁ'!
অতীতত নাৰীক কেৱল ঘৰুৱা কাম কাজৰ, পৰিয়ালৰ দায়িত্বৰ বা সমাজতে সীমাবদ্ধ কৰি ৰখা হৈছিলে, কিন্তু মানে, এতিয়াই এতিয়া বৰ্তমান সময়ত সি বৰ্তমান সময়ত পৰিৱৰ্তন তন হোৱাৰ লগে লগে মানে, শিক্ষা, এনেকুৱা শিক্ষা স্বাস্থ্য, তোৰ বিজ্ঞান এনেকুৱা ক্ষেত্ৰত মানে নাৰীক আগবঢ়াই নিবলৈ মানে ভাৰত চৰকাৰে বহুতো আইন প্ৰণয়ন কৰিছে।
অ এনেকে লিখিব পাৰিবি। ধুনীয়া হৈছে।
অ'হ অ'হ তাৰপিছত এতিয়া ধৰি লোৱা, নাৰীৰ অধিকাৰ সুৰক্ষাৰ বাবে চৰকাৰে বিভিন্ন আইন আৰু আঁচনি গ্ৰহণ কৰিছে। কন্যা সন্তানৰ শিক্ষা, মহিলাৰ সুৰক্ষা আত্মনিৰ্ভৰশীলতা আৰু কৰ্ম সংস্থাপনৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে।
অ এই আঁচনি সমূহৰ বিষয়ে মানে লিখি দিলে এতিয়া ধৰচোন এতিয়া আমাৰ বৰ্তমান যোনটো মানে এইবোৰ নাৰীৰ কাৰণে বিভিন্ন আঁচনি লৈছে ন চৰকাৰে আৰু বৰ্তমান মানে এই উদ্যমিতা এইবোৰ যে লৈছিলে যে।
গম পাইছোঁ, গম পাইছোঁ।
মানে লিখি দিবি লাষ্টত অকমান, তেতিয়া মানে এই টপিকটোৱে সি, আগৰ প্ৰাচীন কালৰ পৰা বৰ্তমান মানে, সময়লৈকে মানে, গোটেই বস্তুটো স্পৰ্শ কৰি যাব যে বহুত ভাল হ'ব পইণ্টো।
এতিয়াাই মানে শুনিবি দেই, এতিয়া মই আঁচনিবোৰ মানে, এইকেইটা আঁচনি লিখিম বুলি ভাবিছোঁ, বেটি বচাও, বেটি পঢ়াও।
অ'।
অ তাৰ পিছতোঁ সুকন্যা সমৃদ্ধি যোজনাত য'ত মানে, কনা সন্তানৰ কাৰণে যে, হেৰি যে খুলি, পইচা জমা কৰি ৰাখিব পাৰি যে।
অ' অ'
তাৰপিছত তোৰ‌ হেৰি, ‌ সেইটো, প্ৰধানমন্ত্ৰী এই উজ্বলা যোজনা
অ'।
তেনেকুৱা সেনেকুৱাবোৰৰ বিষয়ে অলপ বহলাই লিখি দিম হয় নহয়?
প্ৰাচীন কালৰ পৰা সেইটো প্ৰাচীন কালৰ সেইকেইটা হেৰি দে সেইকেইটা লিখিলে ভাল হ'ব। তাৰ পিছত বৰ্তমান সময়তো মানে চৰকাৰেটো এতিয়া বিভিন্ন আঁচনি গ্ৰহন কৰিছে ন। সেইখিনি কথাও লিখি মনে
সেইয়টোৱে, এতিয়া মানে লিখিবলৈ, লিখিবলৈ গ'লে তোৰ মানে বহুতেই লিখিবলৈ আছে গম পাঅ নাই, এতিয়া মানে লিখি শেষ কৰিব নোৱাৰি। লিখিতো তো শেষ কৰিব ব নোৱাৰি। কিন্তু মানে অলপতো মই ভালকৈ লিখিব লাগিব আৰু
গম পোৱা নাই তই এতিয়া বেলেগ কেইটা টপিক লোৱাতকে এইটো টপিক লোৱা কাৰণে বেছি ভাল হ'ল মানে
উম উম উম গম পাইছো অঁ তাকে মই সেইটোকে ভাবিছো মে এইটো ওপৰতেটো লিখিলো মানে এইটো ধৰি লোৱা মই এনেকুৱা ওপৰত যদি লিখো মানে মই তেতিয়া মোৰ পিছত যদি মানে অকমান হেৰি হয় এতিয়া পৰীক্ষা চৰীক্ষা আহি আছে মই তাৰ বিষয়ও মই অলপ মানে তেতিয়া মই প জখা জোখাটো মোৰ কামত আহিব তোৰ ধৰি লোৱা মই এতিয়া এইটো লিখি দিয়াৰ লগে লগে উম হব
অঁ হয়
উম উম তাকে তাৰপৰা না শুনিবিলে এদ মই মানে প্ৰথম ই মানে প্ৰথম আৰম্ভণিতো লিখিম আৰম্ভণিত নাৰীৰ অকমান নাৰীৰ আগৰ দিনৰ আৰু বৰ্তমান দিনৰ মাজৰ মই যিখিনি হেৰি আছে সেইখিনি লিখি ল'ম তাৰপিছতো অঁ তাৰপিছত ত ছেকেণ্ডত তোৰ মানে এনেকে কিবা কিবি মানে হেৰিয়ৰ ওপৰত লিখিম আহ ত ধৰি লোৱা নাৰীক সুৰক্ষা দিবৰ বাবে ভাৰত চৰকাৰে কি কৰিছে বৰ্তমান অসমত নাৰীৰ মানে স্থান কেনেকুৱা
অঁ এইখিনিও লিখিবি
অঁ তাৰপিছত লাষ্টত শেষত সামৰণি কিবা কিবি এনেকে অলপ সামৰণিটো ভালকে লিখি দিম মানে আজিকালি আৰম্ভণিটো সামৰণিটো বেছি ভালকে চাই মানটো যদি ভ
অঁ অঁ মাস্ক বহুত দিয়ে আৰম্ভণিতটো আৰু সামৰন্তয়ে চাই মানে মাজত তই কি লিখিছ এইটো মানে পইন্ট ৱাইজ দিলে এনে মানুহ চকুত পৰিবই ন তই আণ্ডাৰলাইন এনে কৰি দিবি
উম উম তাকে ভাবিছো সেইটোকে লিখিম এতিয়া মানে মই এটা কথা ভাবিছো মানে মই এতিয়া ৰিয়েলাইজ কৰি মানে মই ভ ৰিয়েলাইজ কৰিছো দেই মানে এতিয়া আগৰ দিনতকে আমাৰ নাৰীৰ মানে স্থানতটো বহুত ওপৰলৈ আহিলে হয় নহয় ব কেতিয়াবাৰ ভাবি কচোন
প্ৰস্থিতি নাৰী প্ৰস্থিতি এতিয়া বৰ্তমান সমাজত বহুত ভাল মানে বহুত উন্নত।
সেইটোৱেই তথাপিও আজিকালি হলওঁ তথাপিওঁ তাৰে সত্তৰ এশ শতাংশ মানুহৰ মাজত তথাপিওঁ আজিকালি তাৰে আশী শতাংশ মানুহে মানে ভাল হ'ল কিন্তু তথাপি বিশ শতাংশ তাৰে আছে আকৌ
আছে আছে যিখিনি মানে তোক কি হয় জান নাই এই যোনখিনি মানে ভিতৰুৱা গাও যোনখিনি অশিক্ষিত মানুহ বা বহুত ভিতৰুৱা ঠাইত য'লৈ মানে শিক্ষাৰ প্ৰসাৰো হোৱা নাই সেইবোৰতো এতিয়াও আছে এতিয়াও দেখিছ নাই নাৰী ইমান পৰিস্থিতিৰ তলত নাৰীক বেলেগ বেলেগ কাৰণত। মানে দোষী আৰোপ কৰা হয়।
তাকে এতিয়াতো মই এটা কথা এটা কথা চাবি তই এতিয়া ধৰি ল তই ফেচবুক চলা তই ফেচবুকতটো এবাৰ তই মোকলাই চাবিচোন তই অকল মাইকী মানে তোৰ মানে নাৰী সমাজক ইমানেই ইমানেই লজ্জিত কৰি ৰাখিছ ন এতিয়া ধৰি ল ত এতিয়া এজনী মাইকী মানুহ তোৰ। ৰাস্তালৈ অকলে ওলাই যাব নোৱাৰে। আজিকালি দে। ত কি হব লে গৈ আছে ত এজনী নাই এজনী অকমানি অকমানি ছোৱালী এজনীও বাচি নাযায় যেতিয়া।
সেইটোৱেই সেইটোৱেই
তাকে মই সেইটোকে
ইমানতো শিক্ষা শিক্ষাই মানে মানুহক যিমানটো মানে আগবঢ়াই নিছে সিমা কিছুমান ক্ষেত্ৰত মানে বহুত সমস্যাৰো সৃষ্টি কৰিছে এতিয়াও দেখিছ নাই ইমান ঘটনা ঘটি আছে ইমান মানুহবোৰ শিক্ষিত হোৱাৰ পিছতো মানে সমাজখনত পোৱা ইটোহে সিটোহে
সেইটোৱে তু তাকেহে
তই এইখিনি ভালকে লিখিবি ভাল হ'ব এইখিনি।
অ ঠিক আছে তেতিয়াহ'লে মই হে যদি মোৰ আৰু কিবা লগা হয় ন তোলে ফোন কৰিম।
অ অ কিবা যদি আলোচনা কৰিব থাকে মোলে ফোন কৰিবি ঠিক আছে দে অ।